হেল্ল'
অ কোৱা।
অ, কি কৰি আছা?
আছোঁ এনে।
আচ্ছা ভাত পানী খালা নাই?
উম খালোঁ তুমি?
অঁ মও খালো। এয়া আজি জানা কলেজ আজি কলেজত এইয়া। তেতিয়া মনে মই লাইবেৰিত। পঢ়ি আছিলো। তেতিয়া তেতিয়া এখন মাজুলিত কিতাপ পালো।
অঁ।
ত' মাজুলীৰে কিতাপখন পাই কেনে পঢ় মানে কিতাপখন পাই কেনে পঢ়ি আছিলো আৰু।
উম।
পঢ়ি থাকোতে মনত পৰিল যে আমি আমিতো এনে মাজুলীৰ কথা বহুত খিনি নাজানোৱেই।
অঁ।
যিহেতু মাজুলী। অসমৰ এটা বহুত মানে গুৰুত্বপূৰ্ণ ঠাই কিন্তু আমি সেই আহ সেই ঠাইতৰ ঠাই ঘৰৰ কথা আমি ইমানখিনি একো নাজানোৱেই।
উম।
কিন্তু সেইকাৰণে মই ভাবিলো যে তোমাক ফোন কৰো তুমি অলপ কিবা কবা তুমি। জানা নে নাই?
অঁ, উম কম বাৰু উম ক'ব গলে উম মাজুলী মোৰ অতি প্ৰিয় ঠাই কাৰণ, মাজুলী এটা। গৌৰৱ বুলিও ক'ব পাৰি পাৰো আমাৰ অসমবাসীৰ কাৰণে, অঁ। সেই মাজুলীখন ক'ব গলে এটা নদীদ্বীপেই কাৰণ সেইটো ব্ৰহ্মপুত্ৰ নদীৰ ঠিক মাজতে অৱস্থিত হয়। অঁ। যোৰহাটৰ ওচৰত। এইকাৰণে। এইটো কাৰণে আৰু মাজুলী গোটেই আমাৰ অসমৰ অসমৰ অসমৰ লগতে আমাৰ অসমৰ বাহিৰতো বিখ্যাত বুলি বিশ্বজুৰি বিখ্যাত। বুলিও আমি কব পাৰি আৰু।
অ এতিয়া মাজুলীততো গোটেই মানে চবতকে সৰু নদীদ্বীপ বুলি কয় ন।
অঁ।
সকলোতকৈ সকলোতকৈ ডাঙৰ নদী দীপ হৈ আছিল নেকি?
ডাঙৰে চাগে ব্ৰহ্মপুত্ৰ।
ডাঙৰ আছিল ন ইমানন্দ ডাঙৰ আঁ। আছিল অঁ।
হম।
তাৰপিছত এতিয়া মানে। মই তুমি যেতিয়া যেনেকৈ কলাই। আম মাজুলীৰ বেছি। অন্যতম বৃহৎ নদীত। বুলি কোৱা হয় ন আৰু। অঁ যিহেতু মাছ। বুলি মই যাই পোৱা নাই এতিয়ালৈ অঁ মাজুলীততো যা অঁ কোন খিনিত ঠাইত আছে বা কেনেক কোনখিনিত আছে ক'ব পাৰিবা নেকি
মাজুলীতটো যোৰহাট জিলাত। জিলাৰ অন্তৰ্গত আৰু মানে যোৰহাটৰ আহ যোৰহাটৰ পৰা মানে নিমাতী ঘাট তাৰ পৰা আমি ফেৰিৰে যাব লাগিব তেতিয়াহে আমি মাজুলী ত পাম আৰু যাব পাৰি
অঁ অঁ। ছো বাৰ
উম।
আৰু আঁহ এতিয়া অঁ, শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দেৱৰ লগত শংকৰদেৱে ধৰাম শংকৰদেৱৰ লগত তোমাৰ মাজুলীৰ কিবা সম্পৰ্ক জাতীয় আছে নেকি
অঁ আছে উ কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আহ উম ম উ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ আদৰ্শত ইয়াত বহুত মানে বহুত খিনি বস্তু মানে ইয়াৰ বৈষ্ণৱ সংস্কৃতিবোৰ বহুত গুৰুত্ব দিয়া হয়। অঁ আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বহুতকেইটা মানে আদৰ্শ পালনো কৰা হয় মানুহবোৰে তাৰে মানুহবোৰ অম শ্ৰীমানন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ। উম গুৰুত্ব বহুত দিয়ে আৰু সংস্কৃতিবোৰ আদৰ্শ
আচ্ছা
অঁ যিবিলাকত পত্ৰ আছে এতিয়া শং শংকৰদেৱ আৰু মাধৱদেৱে বহু অসমতো বহু বিলাক পত্ৰ স্থাপন কৰিলে ন ত' সেই সত্ৰ বিলাকত তোমাৰ অকল ধৰ্মীয় ধৰিলা এই শংকৰদেৱ আৰু মাধৱদেৱৰ যিবিলাক কবিতা অ' বৰগীত যিবিলাক ৰচনা কৰি থৈ গৈছে সেয়া অকল ধৰ্মীয় বা সেনেকুৱা ধৰণৰ বস্তুৱে শিকায় নে নৃত্য-গীত এনেকুৱা ধৰণৰ বস্তুৱে শিকায় বাৰু
উম, ইয়াত মাজুলীত বহুত বিখ্যাত, বিখ্যাত মানে সত্ৰ আছে যেনে, আউনীআটী কমলাবাৰী, দক্ষিণ পাট আৰু বহুতো ইত্যাদি ইত্যাদি। অ'তাতে বৈষ্ণৱ ধৰ্ম অ' সত্ৰসমূহত বহু মানে বিভিন্ন ধৰণৰ বস্তু সংৰক্ষণো কৰা আছে।
অ'।
ইয়াৰ উম ভূমিকা সমূহ হ'ল ইয়াত বৈষ্ণৱ ধৰ্ম সাংস্কৃতিক আহ সংগীত নৃত্য আৰু বহুত সাহিত্যবিলাক সিহঁতে উ সংৰক্ষণ কৰি থৈছে এইবিলাকত সত্ৰবোৰত।
আচ্ছা আৰু
অঁ, তাৰে এটা বহুত মানে উ, বহুত ফেমাচ এটা নৃত্য হয় ভাৰতৰ
উম।
সেইটো হ'ল সত্ৰীয়া নৃত্য।
আচ্ছা।
বহুত মানে সত্ৰীয়া নৃত্যয়টো এটা মেইন নাচ বুলি নৃত্য বুলি ক'ব পাৰি আৰু মাজুলীৰ।
আচ্ছা অ' অকল এয়া এতিয়া ধৰি লোৱা অসমৰ ভাল আছে ন'
অঁ অঁ অঁ।
ত' এতিয়া আহ অকল সত্ৰীয়া নৃত্য যে কলা, সত্ৰীয়া নৃত্য অকল অহ মাজুলীতে কৰা হয় নে গোটেই উজনি অসম বা নামনি অসমৰ ফালেও কৰা যায়।
অঁ চব ফালে কৰা যায়। অঁ, কিন্তু মানে সত্ৰীয়া নৃত্য মাজুলীৰ ফালে বহুত বেছি মানে ভাৰতৰ শাস্ত্ৰীয় অৰ্থাৎ মানে বহুত জড়িত হৈ আছে আৰু মানে সত্ৰীয়া নৃত্যটো মাজুলী বা শ্বিলংত
আচ্ছা। হ'লেও মানে মাজুলী বাসী, সেই বেছিকে সত্ৰীয়া নৃত্য কৰে আৰু,
অ' মানে সিহঁতৰ লগত বেছি, বেছিকৈ জড়িত হৈ আছে। আৰু।
অঁ অঁ অঁ সেইটোৱে।
উম।
উ সত্ৰীয়া নৃত্য উৎপত্তি মানে ক'ত হৈছিল, ধৰি লোৱা শ্ৰীমন্তশংকৰদেৱ বা মাধৱদেৱে কৰিছিল নে সত্ৰত হৈছিল?
অঁ, শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম ভাৰতৰ সত্ৰীয়া নৃত্য। হেল্ল'।
কোৱা?
আহ ইয়াৰ লগতে জড়িত হয় ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম হয় সত্ৰীয়া নৃত্যবোৰ।
আচ্ছা অঁ। বেছিভাগ মানুহ বেছিভাগ আৰু মানুহ। মাজুলীত অ বেছিভাগ মানুহ কিহৰ ওপৰত নিৰ্ভৰশীল হৈ আছে বাৰু।
আহ তেওঁ লোক। অম নিৰ্ভৰ। উম। কৃষিৰ ওপৰত নি বেছি ভাগ কৃষিৰ ওপৰত নি। ভৰশীল যেনে ধান খেতি, মাছ ধৰা আৰু পশুপালন মানে তেওঁলোক নিজেই খেতি বাতি কৰে, নিজেই পশু পালন কৰে, বা বা জন্তু পুহে। জীৱ জন্তু পোহে। নিজৰ ওপৰতে চব ইহত মানে, উম এটা গাও। পৰিৱেশ ন ইফালে। চব চবেই খেতি কৰিয়ে মানে বেছিভাগ, উম খায় আৰু। তেওঁলোকৰ মূল জীৱিকাই সেইটোৱে আৰু।
আচ্ছা তেওঁলোকে মানে আৰু কি আৰু জন্তু জন্তু পোহে আৰু খেতি ধৰ খেতি কৰে মাছ মাছ পোহে নাই?
অ মাছো পুহে, সিহঁতৰ পুখুৰী থাকে মাছ ধৰে সিহঁতে।
অ অ সেইটোৱে। আৰু এ তাত এম মই শুনিছো মাজুলীৰ মানে বিভিন্ন ধৰণৰ সত্ৰ আছে যিহেতু ন আ আউনীআটী সত্ৰ। হওক বা দক্ষিণ পাট সত্ৰ হওক। গড়মূুৰ সত্ৰ কমলাবাৰী সত্ৰ আৰু বহু বিভিন্ন ধৰণৰ সত্ৰ আছে। তাৰ ভিতৰত আহ সেইফালে তাঁত শিল্প বা কি বুলি কয়, তোমাৰ মুখা শিল্পও বহুত খিনি, উম বিখ্যাত বুলি শুনিছো। হয়নে বাৰু?
অ হয় হয় মুখাৰ শিল্প ইয়াত বহুত বি খ্যাত হয়। উম বিভিন্ন ধৰণৰ মুখাশিল্ ইয়াত সংৰক্ষণো কৰি থৈছে। থৈছে সত্ৰবোৰত।
আত্ছা। আৰু অ এতিয়া উম আহ উজনি অসমৰ মানে অ উজনি অ হ'ম ন যোৰহাটৰ ফালে যিটো ৰাস হয় কৃষ্ণক আহ ভিত্তি কৰি আৰু। ৰাম কৃষ্ণৰ ভি ভিত্তি কৰি যি ৰাস হয় সেয়া ৰাসত টো উ সাধাৰণ তোমাৰ সাক চ সাজ পোচাক বিলাক যিবিলাক হয় এ আমাৰ মানুহৰ নৃত্য হয় ন মানুহৰ নৃত্য। তেতিয়াহ'লে সাজ পোচাক বিলাক পুৰা ধুনীয়া। পুৰা পিন্ধি লৈ সেনেকে সেয়া কৰে ন।
অ।
কিবা সাচ -পোছাকৰ কথা অলপ কিবা ক'বা নেকি? কি
আহ ইয়াত উম বহুত ধুনীয়াকে মানে ৰাস মহোৎসৱ পালন কৰা হয় উ। কাৰণ এইটো চাইডে। উজনি অসমৰ ফালে মানুহৰ ৰাসেই হয়। যিহেতু মানুহবোৰে উম। বিভিন্ন। ধৰণৰ তেওঁলোকৰ স সাজ পোচাক উম পৰিধান কৰে যোনবোৰ আহ মাজুলীতো সংৰক্ষণ কৰা আছে।
উম
তেওঁলোকে উ বিভিন্ন ধৰণে মানে ইয়াতে আহ নিজৰ নিজৰ উ কেৰেক্টাৰৰ হিচাপে তেওঁলোকে নিজে পৰিধান কৰে আৰু সাজ -পোচাকবোৰ।
অ হয় হয় বাই। এতিয়া মোৰ লগৰ এজন আছে। হে। তহঁতে ক'ত গলি কম। অ ধেমাজি ফালে আছে ৰাস আপাৰ আচামৰ ফালে। সিহঁতৰ সেয়া সিহঁতৰ মানে সিহঁতে। তটো মিচিং হয় তটো। অ মাছ ভাজিটো মিচিং। থাকে কিমান। মাজুলীত। মিচিং মানুহ থাকে নেকি বাৰু?
অ উম এনে। মাজুলীৰ মিচিং মানুহসকল অন্যতম বৃহৎ জনগোষ্ঠী হয় মাজুলীৰ। আহ তেওঁলোকে উম। উম তাত মাজুলীত এটা বহুত। ডাঙৰ উৎসৱো পালন কৰে সেইটো হ'ল আলি আই লৃগাং। তাত তেওঁলোকে আহ নাচ। কাৰণ। কৰে নৃত্য কৰে ফ ফূৰ্তি ফাৰ্তা কৰে সিহঁতে। তেওঁলোকৰ নিজৰ থলুৱা খাদ্যও খায়। মানে সিহঁতৰ এইটো। অ এটা ফেষ্টিভেল আৰু ইহঁতৰ আলি আলি আই লৃগাং টো। মিচিং জনগোষ্ঠীৰ। অঁ ইয়াত মিচিং জনগোষ্ঠী, লগত মাজুলীত। ক'ব গ'লে আৰু বহুত। বহুতখিনি মানুহ বসবাস কৰে যেনে আহ দেউৰী, কছাৰী। এই সোণোৱাল কছাৰী মানে। আহোম। ইত্যাদি আৰু বহুত। মানুহ থাকে শংকৰ। ম মানুহবোৰো থাকে।
এতিয়া এ যিহেতু। টো মাজুলী। আমাৰ অসমৰ। বিশেষভাৱে আহ পৰ্যটকৰ পৰ্যটক যিবিলাক বাহিৰৰ পৰা আহে সেইবিলাকৰ বাবে এটা গুৰুত্বূৰ্পূৰ্ণ আহ ঠাই। বুলি ভাবো মই। ত' সেই মাজুলীৰ মানে পৰ্যটকৰ ক্ষেত্ৰত কেনেকুৱা বাৰু ভাল নে বেয়া।
অঁ, ক'ব গলে দেশ বিদেশৰ পৰা বহু মানে পৰ্যটক মাজুলীলৈ অহা দেখা পাও আমি। আহ তেওঁলোকে মানে। কাৰণ মাজুলী এটা বহুত বৃহৎ ঠাই আৰু ন। বিশ্ব জৰিতেটো। জনাজাত ত। উম তেওঁলোকে। পৰ্যটকৰ পৰ্যটকসকলে ইয়াত আহ বিভিন্ন ধৰণৰ সত্ৰসমূহ দেখা পা দেখা পায়। বা মুখা শিল্প ঐতিহ্যবাহী নৃত্য গীত। থমো। তাৰ পিছত মাজুলীৰ প্ৰাকৃতিক দৃশ্য বা মিচিং গাও এইবিলাক। উপভোগ কৰে কৰিব কৰি কৰিব পাৰে আৰু ইহঁতে পৰ্যটকসকলে।
উম। এতিয়া মাজুলী ধৰি লোৱা। চব বস্তুৰে যেনেকে এটা ভাল আছে তেনেকে এটা বেয়াও আছে ত' মাজুলীৰ বাবে এটা এনেকুৱা ডাঙৰ সমস্যা কিবা থাকিব পাৰে বুলি ভাবা নে তুমি।
উম আছে মাজুলীত বহুত উ বানপানী হয়। বানপানী গৰা খনীয়া এইবোৰ হয় যাৰ ফলত। বহুত মানুহৰ বিপদো।